হেল্ল'
অ কি কৰি আছা?
এনেই অলপ আছো ৰ কিতাপ পঢ়ি আছিলো ৰ
সেই
আমাৰ কেতিয়াবা কেতিয়াবা ইমান নুঠেই অ এতিয়া এতিয়া আহি আছে নেকি
এতিয়াও আহি আছে
এতিয়া
আহিয়ে আছে ইমান শব্দ
এতিয়া কোৱা এতিয়া এতিয়া আহা নাই ন
এতিয়া কম আহিছে অ অ নাই
অ হ'ব দে অ কি কৈ আছিলো মই তোক
অ কি কৰি আছা সুধিছিলো মানে
মই কৰি আছিলো এইটোৰে ইয়াৰ অলপ কিতাপ পঢ়ি আছিলা ৰ অসমৰ বিষয়ে
অসমৰ বিষয়ে কি কিতাপ
অ এই অসমত তোৰ কি কি কি সম্পদ আছে আৰু তোৰ অসম কিয় ইমান চহকী আৰু ই অসমৰ ইয়াত কেনেকৈ ইমান বুৰঞ্জী কিমান ধুনীয়া
অ অ অ অ অ অ বুৰঞ্জী তাৰ পিছত আৰু বাকী বন্যপ্ৰাণী এইবোৰ নেকি
অ জীৱ তোৰ অসমত কিমান ধৰণৰ জীৱ জন্তু আছে গম পোৱানে বাপৰে
বাপৰে মানে হিচাপ নাই আৰু একদম
হিচাপ আছে মানে বহুত সৌন্দৰ্য কিন্তু আচৰিত কথা মানে তোৰ বেলেগত নাপায় এইটো জীৱ জন্তু বহুত লেতেৰা
অ অ মানে তোৰ বিৰল দৃশ্য একেবাৰে অ মানে জীৱ জন্তু বোৰ ইমান মানে ধুনীয়াকে বিচৰণ কৰি থাকে ন ভাল লাগে বহুত চালে এ কাজিৰঙাৰ অভয়াৰণ্যত গৈছিলো বহুত ভাল লাগিছিল তাত দেখি ছিলো বহুত জন্তু হেল্ল'
নাই শুনি আছো কৈ থাকক
গৈছিলো অ তই গৈছ নে নাই নে নে কিবা কিবা একজামৰ কাৰণে পঢ়ি আছ নেকি এক গীত
এটো তোৰ এনে মই এনে মোৰ চখ মানে পঢ়া সেইকাৰণে পঢ়ি আছিলো
অ অ অ এনে কিবা ধৰি লওক কি বৰ্তমানলৈ কি কি পঢ়িলে ধৰি লওক কিবা গম পাইছা নেকি নতুন জীৱ জন্তু কিবা আৰু
মানে কি ক'লহ
মানে ধৰি লহ তইতো পঢ়ি আছ ন বৰ্তমান
অ
অ ত বেলেগ বেলেগ কিতাপ পঢ়িছ চাগে এইটো বিষয়ত
হয় হয়
অ সেইটো কলো আৰু ধৰিলোৱা মইতো ইমান পঢ়া নাই বাৰু সেই বিষয়ে সেইবাবে কিবা অলপ ক'ব পাৰিবি নি কি মানে কেনেকুৱা কেনেকুৱা ধৰি ল নতুন জীৱ প্ৰাণী কিবা আগ ব ধৰি ল আৰু সেই হৈছে ন বিলুপ্ত হবলে ধৰিছে প্ৰানীবোৰ নতুন নতুন কিবা যদি ওলাইছে আৰু আৱিষ্কাৰ হৈছে তেনেকে গম পোৱা নেকি কিবা
তোৰ মানে তোৰ
অ
আমাৰ হেয়াটো ক'ব গ'লে অসমত টোৰ বহুত জীৱ জন্তু এতিয়া লাগে বিলুপ্ত হব চেষ্টা হেয়াত আছে যিংগল মই এশিঙীয়া গড়টো
অ প্ৰায় বিলুপ্ত হব ধৰিছে এইটো
অ তোৰ মানে কি হ'ল বেছিভাগ এই চিকা সেয়াৰে এখঙীয়া গড়ৰ এ যোনটো তোৰ গড়টোৰ শিংটো আছে শিঙৰ কাৰণে মা
হ অহ
তোৰ শিঙৰ টোৰ কাৰণে চিকাৰ কৰে অ এই চিকাৰ কৰাৰ কাৰণে তোৰ কি ব সেইয়া তিতাম চিকাৰ কৰে মৰি যায় নহয়
মৰি যায় মৰি যায়
সেইকাৰণে বৰ সোৰতো বানপানী চান
চৰাংচোৱা
অ চৰংচোৱা বুলি কয় অ ধৰিছে বহুতক কিন্তু কি কৰিব পাৰি তেওঁ ইমান এটা বা সেয়া নাই কমি গৈছে আগতকে সংখ্যা
অ মানে আৰু তো মানে এইটো একেবাৰে গঁড়ৰ সংখ্যাটো কমি গৈছে না সেইবাবে মানে প্ৰজনন হ'ব পৰা নাই নতুন গড় নাই মানে পোৱালি গড়ৰ মানে কমি গৈছে ন গোটেইবোৰ আমাৰ এতিয়া কাজিৰঙা বিখ্যাত এশিঙীয়া গঁড়ৰ গড়ৰ বাবে বিখ্যাত এতিয়া যদি সেইটোৱে নাথাকে কি এনেকুৱা হ'ব মানে আছৰিত
চাহ মানে তোৰ এতিয়া যি লাহে লাহে এতিয়া চবতে তোৰ উন্নতি কৰি আছে নতুন নতুন নতুন বিল্ডিং নতুন নতুন হোটেল বনাই আছে কাজিৰঙাত ধৰি লোৱা মে মানহত ধৰি লোৱা সেই ৰাস্তা বনাই আছে তোমাৰ সেইটো কাৰণে তোমাৰ যোনটো পৰিৱেশত বহুত বহুত প্ৰভাৱ পৰি আছিল মোৰ পৰিৱেশত সেইটো কাৰণে
পৰি আছে পৰি আছে প্ৰদূষণ হৈ আছে বহুত আৰু নতুন নতুন নতুন মানে গাছ গছনিবোৰ কাটি আছে যাৰ ফলত মানে অৰণ্যবোৰ নাই মানে জীৱ জন্তুও না নাথাকিব ন
হয় এইটোৱে।
এতিয়া সিহঁতে সিহঁতে অ লাভালাভ লাভৰ বাবে তেওঁলোকে টকা অৰ্জনৰ বাবে গছ গছনি কাটি তেওঁলোকে ৰিজৰ্ট বনাইছে হোটেল বনাইছে অ এইবোৰ বনাইছে কিন্তু হয় কিন্তু তাত মানুহে যাব কি কাৰণ যদি জীৱ জন্তু নাথাকে
সেইটো হয় তোৰ
তেনেক
এতিয়া তোৰ আমাৰ চাই ল অঁ কৰিড ন কৰিডৰ বনাই আছে কিবা দীঘল কৰিডৰটো ৰাস্তা বনাই আছে ত টো
বনাই আছে অ
কৈ কৈছে বোলে অকল তোৰ জীৱ জন্তু যাবৰ কাৰণে ৰাস্তা পথ ৰাখিব কিন্তু ত তাৰ পিছত আৰু হাইৱে বনাব সেইটো এতিয়া সেইটোতো বনালে যে তোৰ বনালে ত'ৰযে কিমান সেয়া হব কিমান তাতে গছ গছনি কা টিব লাগিব তোৰ তাতে কনষ্ট্ৰাকচন সময়ত টো মানে বনোৱাৰ সময়ত কিমান প্ৰদূষণ হ'ব তাতে সেইটো তোৰ ইকলজি যুন তোৰ ভাৰ সমাজত প্ৰভাৱ পৰিব নহ নাই ক
পৰিব পৰিব আৰু তোৰ ধৰি চ চাপজ তোৰ এই যে ব বন হস্তিবোৰ যে ওলাই আহে বাহিৰলৈ আক্ৰমণ কৰি কিয় কৰে এইবোৰ কাৰণতে কৰে সিহঁতৰ থাকিবলৈ ঠাই নোহোৱা হৈছে ন ক বনবোৰ কাটি কাটি জংঘলবোৰ কাটি কাটি সেইটো কথা সিহঁতে বুজি নাপায় কেৱল মানে গছ গছনি কা টা অৰণ্য কাটা এইবোৰে সিহঁতৰ মাথাত চলি থাকে
সেইটোতো কথা মানে জানিব লাগে এইটো অলপ এ তে ছাৰ্ভে কৰিব লাগে তোমাৰ কি প্ৰভাৱ পৰিব পাৰে সেই প্ৰ তাতে ডেভেলপমেণ্ট কৰি কেনে সেইটো ভাবি কেনে যাতে কাম বোৰ কৰিব লাগে
তাকেতো ইমান শিক্ষিত শিক্ষিত মানুহ বোৰে মানে একেবাৰে ফাল্তু কাম বোৰ কৰি থাকে স তেওঁলোকে আমাতকৈ কিমান মানে জ্ঞানী হয় নে নহয় তাৰোপৰি তেওঁলোকে ইমান মানে নিষ্কৃষ্ট কামত মানে মানে লিপ্ত হয় না
সেইটোয়ে আৰু কব পাৰো এতিয়া পইচাৰ কাৰণে বহুতে এ তে বহত পইচা আছে ন সেইবোৰ কামত
অ তাকে সেইয়ে আৰু তোমাৰ এ চাপস কিবা তোমাৰ বহুত মূল্যবান জন্তু আমাৰ ইয়াতে পায় বাহিৰত নাপায় সেইটো বাহিৰলৈ ৰপ প্তানি কৰি দিব তাৰ বিনিময়ত পইচা পাব তেনেকৈ মানে গোটে অস অসমখন বেছি পেলালে মানে সিহঁতে
আৰু চা অসমৰ সৌন্দৰ্য কিমান সুন্দৰ আৰু পৰিৱেশটোৱে অসমৰ চ কিমান কি কলে অ চিনাকি
হয় অ
হয় নহয় এইটো কোৱাচোন তুমি এতিয়া যদি সেই অসমত পৰিৱেশটো নাথাকে সেইটো আহ জংঘল সেই আহ অৰণ্য হয়তো জীৱ জন্তুবোৰ নাথাকে যদি এ অসম টো অসম হৈ থাকিব নেকি
নাথাকে মৰুভূমি হবজায়
মৰুভূমি হব সেই যাই কাৰনে তোমাৰ সেই দিল্লী হৈ যাব তাতে তোমাৰ
অ দিল্লীতকে বেয়া অৱস্থাহে হ'ব ইয়াতে মানুহবোৰৰ যি ব্যৱহাৰ প্ৰকৃতিক পুঁজি ব্যৱহাৰ কৰে মানুহে
ধাৰাচ এইটোৱেই মানে আমাৰ সৌন্দৰ্যটো বাচাই ৰাখিবলৈ তাৰ লগত কাম কৰি যাব লাগে অলপ-অলপ কৰি কেনে।
প্ৰকৃতিক বিনষ্ট কৰা মানে আমা আহ আমাৰ-আমাৰ তাতে আহি পৰিব ন। এতিয়া অ কিমান বানপানী হয়, কিমান তোমাৰ অ বতৰৰ কিমান মহিমা ধৰিবই নোৱাৰি। এতিয়া খৰাং খৰাঙৰ বতৰতো বানপানী। মানে বানপানী হ'ব নহ'ব লগা টাইমত বানপানী হয় আৰু হ'ব লগা টাইমত মানে বৰষুণে এক বৰষুণে নাথাকে কিহৰ কাৰণে হৈছে এই গছ-গছনি কটাৰ ফলতে হৈছে।
বানপানী চোৱা বানপানী যে তোমাৰ আগত বানপানী আমাৰ অসমৰ কাৰণে বৰ প্ৰয়োজন। এতিয়া মাত অসমৰ মাটি বানপানীয়ে সাৰুৱা কৰি যায় হা।
উম-উম
সেইটো এটা আমাৰ প্ৰকৃতিক এয়া ক'ব পাৰা সেয়া আছে আৰু। তোমাৰ কি উপহাৰ কিন্তু তাৰে মাজতে কি হৈছে তোমাৰ বহুতে বান বনাইছে বহুত জেগাত।
উম! বনাইছে।
এতিয়া তোমাৰ সেই বানপানীতো এতিয়া প্ৰকৃতিক হৈ থকা নাই এতিয়াতো তোমাৰ এইটো মানৱ সৃষ্টি হৈ গৈছে এইটো।
উম-উম! মানৱ সৃষ্ট হৈছে কৃত্ৰিম বানপানী।
কৃত্ৰিম বানপানী হৈ গৈছে, সেইটোৰ কাৰণে তোমাৰ প্ৰভাৱটো বেছি বেয়া হৈ গৈছে, আৰু। তোমাৰ লাহে-লাহে তোমাৰ এইবোৰ কি ৰাস্তাই ঘাটে তোমাৰ নালা-নৰ্দমাও ভাল নহয়। বা তোমাৰ পানী যোৱা ব্যৱস্থা নাই, সেইটো কিমান বেয়া হয়।
নল নলা নলা-নৰ্দমাবোৰ বেয়া কেলেই হৈছে মানুহবোৰে কৰিছে তাত জাবৰ পেলাব তাৰ যাৰ ফলত পানীতো যাব নোৱাৰে, তাৰ বাবে পানীতো অলপমান বৰষুণ দিলে আৱদ্ধ হৈ পৰা পানীখিনি বাহিৰলৈ ওলাই আহে। বানপানী হৈ যায় ৰাস্তাবোৰত। গুৱাহাটীত বানপানী কেলেই হয় সেই কাৰণেটো হয়, জাবৰ-জোথৰৰ কাৰণে।
এ তোমালোকৰ তাতে বানপানী হ'লে কেনেকেও হয় মানে তোমালোকৰ গাঁৱত?
আমাৰ ইয়াত ওচৰত নদী আছে ন, নদীৰ পৰা তোমাৰ য'ত আমাৰ ওচৰতে একেবাৰে ওচৰত নাই বাৰু অলপমান দূৰত আছে। গতিকে মানে আহ পানীটো তোমাৰ যদি নদীৰ মথাউৰি ভাঙে, তেতিয়া মানে পানীটো বাহিৰলৈ ওলাই আহে, ওলাই আহি গোটেই সমষ্ট সমস্ত অঞ্চল মানে আহ পানী-পানীৰে পানী হৈ যায় আৰু তোমাৰ। আমাৰ-আমাৰ এইফালে ইমান নহয় আমাৰ ঠাইতো অলপ ওখ আছে, মাটিটো। আমাৰ আহ ওচৰে-পাজৰে গাঁওবোৰ প্ৰায় ডুব যায়। এনেকুৱা বানপানী হ'লে
যাতায়াত কৰা তোমালোকৰ বৰ অসুবিধা হয় তেতিয়া চাগে?
যাতায়াত তোমাৰ আমাৰটো মেইন যোনটো আমাৰ যোনটো মূল পথ থাকে, গা়ড়ী অহা-যোৱা কৰা তাতো পানী উঠি যায় কেতিয়াবা-কেতিয়াবা। বহুত বানপানী হলে তে অঁ আৰু আমাৰ গাঁও ৰাস্তাবোৰতো হয়ে আমাৰ এক মানে কঁকাললৈকে পানী হয়। এক কঁকাললৈকে পানী হয়। মানে অঁ তেতিয়া বহুত অসুবিধা হয় মানে আমাৰ পোহনীয়া জীৱ-জন্তুবোৰ ৰখা ঠাই নাথাকে, মানুহত থাকিম জন্তু ক'ত থাকিব, সিহঁতে কি খাব, আমি কি খাম। মানে বহুত মানে অসুবিধাৰ সন্মুখীন হ'ব হ'ব লগা হয় আৰু এই টাইমত। অঁ খেতি তোমাৰ নাথাকেই তোমাৰ গোটেইবোৰ যেতিয়া পানীটো যেতিয়া অভাৰ হৈ যাব অধিক হৈ যাব তেতিয়াতো সেই খেতিতো খেতি নাথাকিব নহয় ন মৰি যাব তেনেকুৱা।
বৰ দিগদাৰ দেই আজিকালি। এইবোৰ ঠিক কৰিব লাগিব ব্যৱ স্থা ল'ব লাগে চৰকাৰে ৰাস্তা নালা পানী খিনি যোৱা ন ৰাস্তাৰ নালা ডাঙৰ ডাঙৰ বনাব লাগে মানে ঘৰটোৰ এৰিয়াৰ এম এম পি বা এম এল এ
লাগে হয় ত' আৰু তোমাৰ বানপানী হোৱাতো বোলে নহয় বানপানী হৈ যোৱাৰ পিছততো বহুত অসুবিধাৰ প্ৰব্লেম অসুবিধাৰ সন্মুখীন হ'ব লগা হয় ন। অকল বানপানী হোৱাৰ সময়তে নহয় বানপানী হোৱাৰ পিছতো আমি অসুবিধাৰ সন্মুখীন হওঁ।
দিয়াচোন দিয়া হ'ব দিয়াতে, আৰু পিছত কথা পাতিম দিয়া তোমাৰ লগত।
ঠিক আছে ঠিক আছে।